নো, আপোনাৰ কি খবৰ?
ভালে, মোৰ খবৰ ভালে, আপোনাৰ?
মোৰো ভালে আছে, পিছে আজি আপোনাৰ দিনটো কেনে গ'ল?
মোৰ আজি দিনটো এনেই আচলতে যেনেকে যায় সেনেকে গৈছে আজি, মানে কি ইমান এটা ভালোঁ নহয়, এ বেলেগ। নহয়, কাৰণ দেৰিকে শুই উঠিছোঁ, সদায় তেনেকে নুঠো। কলেজ-চলেজ বন্ধ ন', কলেজ খোলা নাই এতিয়ালৈকে, তাৰপিছত
ইমান দেৰিকে কিয় উঠে আ আপোনাৰ মানে, গাটো মানে এতিয়া ফ্ৰী কৰিব ন', অলপ ৰাতিপুৱাকে উঠিব। মই মানে, মোৰ কি, মানে মই ৰাতিপুৱাতে উঠো। অ', পাঁচটা মানত উঠো, পাঁচটা মানত উঠি কেনে মই জগিং-টোগিং কৰো অলপ, এক্সাৰচাইজ কৰোঁ।
হয়, হয়।
তাৰ পিছত অলপ আঠটা পৰা মানে আঠটা চাৰে অন্তা মানৰ পৰা অলপ মই মানে, আপোনালোকেও পঢ়িব মানে ভাল ভাল লাগে, আপুনি দিনটো, মাইণ্টো পুৰা ফ্ৰী হৈ যায়, পঢ়িব, ভাল লাগে, তাৰপিছত খাই যাই কেনে, আকৌ দুপৰীয়া অলপ দুপৰীয়া অলপ ফোন- চোন চাই কেনে অলপ বাহিৰলৈ ওলাই আহিব, অলপ বতাহ-চতাহ খাব, সেনেকাই আৰু, আজিকালি যিহে গৰম।
অ', বহুত গৰম পৰিছে। পিছে আপুনি, এ কি-কি কিতাপ পঢ়িছে?
থাকক, উম।
কি-কি কিতাপ পঢ়িছে আপুনি এতিয়ালৈকে, বাহিৰা কিতাপবোৰ?
অ', বাহিৰা কিতাপ মই এনে, এ সাধু কিতাপ পঢ়ো।
আচ্ছা, কাৰ, কাৰ পঢ়ে, কাৰ?
বুড়িয়াই সাধু।
কাৰ-কাৰ সাধু, আচ্ছা, লক্ষ্মীনাথ বেজবৰুৱাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপবোৰ পঢ়ি পাইছা নে নাই, যিবোৰ সাধু কথা।
মানে, মানে মই এ, স্কুলৰ লাইবেৰিৰ পৰা এ দুখনমান কিতাপ আনিছোঁ, সেইবিলাকে পঢ়ি আছোঁ কেইদিনমান ধৰি। মানে আগতে এনে পঢ়িছোঁ, মানে সেনেকা কোনো ব্যক্তিৰ সাধু নহয়।
অ। আপুনি আহ আপুনি
আ আপুনি এনে কি কৰি ভাল পায় মানে, ফ্ৰী টাইমত?
মই ফ্ৰী টাইমত আচলতে ফ্ৰী টাইম মানে কি, মোৰ আচলতে গোটেই দিনটো ফ্ৰি, মানে একো কাম কব গ'লে নাই এতিয়া বৰ্তমান যিহেতু চব বন্ধ। ফ্ৰিয়ে মানে কি ফ্ৰি টাইমত কি কৰোঁ আৰু, এ কেতিয়াবা মোবাইল চাওঁ, আহ কেতিয়াবা নিজৰ যেতিয়া মানে কি ভাল লগা কামবোৰ কৰোঁ আচলতে, মই গান-চান গাওঁ ন', তো সেই গান-চানে গাই থাকোঁ। কেতিয়াবা আ চাব মানে কি জানে? মানে এই ৰিল বস্তুটো বহুত বেয়া বস্তু, মানে ৰিল চাওঁতে চাওঁতে কেতিয়া দুই-তিনি ঘণ্টা গুচি যায়, গমে নাপাওঁ।
উম।
বহুত বেয়া বস্তু এইটো। আপুনি- আপুনি আপুনি ন- নটিচ কৰিছে নে নাই? লক্ষ্য কৰিছে নে নাই?
লক্ষ্য কৰিছোঁ মানে মই আৰু মই কি ক'ম? মই মানে ইমান মই ইন্ষ্টাগ্ৰাম ৱাগেৰা ইমান ইউজ নকৰোঁ। মই মানে ছচিয়েল মিডিয়াৰ পৰা অলপ দূৰত থকা মানুহে হয়, উম উম।
ঠিকে আপোনাৰ আচলতে আপুনি এইটো যুগত থাকি পিনে আপুনি মানে অলপ ইষ্টেণ্ডাৰ্ড টাইপ মানে হৈ আছে। তো আচলতে এইটো ৰাখিব লাগে, ৰাখিব লাগে। মানে ইমানো সেই ৰিলছৰ এতিয়া আপোনাৰ পঢ়ি আপুনি পঢ়ি আছে বা আপুনি নিজৰ কামবোৰ কৰিছে, তো আপোনাৰ সময়খিনি ভালদৰে আপুনি মানে চলাই আছে, আপুনি সময়ত ভালদৰে হেৰি কৰিছে। আমাৰ কি হয় আমাৰ নিচনা মানুহবোৰে মানে কি এ সময় এনে পাৰ হৈ যায়। এ ৰিল চাওতে চাওতে দুই তিনি ঘণ্টা গুচি যাব গমে নাপাওঁ। এ মানে কি চাব আপুনি আপুনি যদি ৰিল চায়, আপুনি যদি নাচায় সেইটো মই জানোঁ, গম পালোঁ এই মাত্ৰ, তো আপোনাক এনে কথা মানে কলো, মানে আপোনাক কথাটো কলো যে আপুনি যদি দুই তিনিটা ৰিল চায় হা,
উম,
সেই দুই তিনি ঘণ্ আৰু আৰু সেই দুই তিন- তিনি ঘন্টা যদি আপুনি এটা চিনেমা চায় তো তাৰে মাজতে আপুনি পাৰ্থক্য ধৰিব পাৰিবনে নাই? মানে কি এই- জানে নে নাই? আপনিতো নাচায় তো মোক কৈ দি আছোঁ, যে কি হয় এ আমাৰ যদি দুইদিন ধৰি যদি ৰিল চাও, মানে আপোনাৰ যদি ৰিল চাই পাছতে আপুনি খোদা হয় আপোনাক যদি সোদা হয় যে আপুনি কি বুজি পালে? কি মনত থাকিলে আপোনাৰ? আপুনি একো মনতে নাথাকিব, একো বুজি নাপাব। আৰু এতিয়া যদি আপোনাক কোৱা হয় চিনেমা এটা চোৱাৰ পিছত এ ত এ চিনেমা চোৱা পিছত অ চিনেমা চোৱাৰ পিছত এ কি হেৰি হ'ব আপোনাক এ মানে এ আপোনাৰ যদি সোধে যে এ কিবা বুজি পাইছে নে নাই তেতিয়া আপুনি কব পাৰিব চিনেমাটো চাই কি বুজি পাইছোঁ।
উম উম, সেনেকাই। ৰিল চাই মোৰ মতে মানে একো লাভ আছে বুলি মোৰ, একো ভবা নহয় কিন্তু মানে কিছুমান এনেকুৱা বস্তু আছে মানে, কিছুমান বস্তু মানে য'ত মানে বিচাৰি পোৱা নাযায় মানে বহুত ভিতৰৰ কথা সেইবোৰ, মানে ৰেলৰ সহায়ত ওলাই আহে।
তেনেকুৱা আহে কিন্তু, আচলতে টাইম লছটো বেছি হয় যিমান জীৱন ভাবে, কাৰণ আপুনি যিটো বস্তু লাগে, যিটো বস্তু লাগে, আপুনি এটো চাৰ্চ কৰিলে পাই যাব ন।
উম উম, কিন্তু মানে কিছুমান মানে এনেকা আছে ন যে আহ, আজিকালি মানুহে ফেচবুক টো চোৱা বাধাই দিছে যিহেতু মানে কিছুমান এনেকা মানে ঘটনা আছে যিহেতু মানে আহ, ৰিল ৰিলৰ সহায়ত মানে আহি যায় আৰু সেনেকা। আৰু আজিকালি ৰেলত দ দহটাৰ ভিতৰত মানে এটাহে মানে কামৰ কিবা আহে আৰু ন প্ৰায় এনেই উল্টা উল্টা কিবা আহি থাকে, উম, হয়।
চোৰ আহে।
অলাগতিয়াল বস্তু আহি থাকে, উম।
আপুনি খেতি চেতি কৰি পাইছেনে নাই, কেতিয়াবা।
খেতি, মই এনে মানে কেনেকা হয় মানে মই যিহেটো মানে এতিয়া গুৱাহাটী চিটিৰ মাজত থাকো ন। আহ, সেইকাৰণে মই মানে গাঁৱত যোৱা মোৰ অলপ কমেই হয়, যেতিয়া মানে গৈছো মানে মই এনেকক টাইমত গৈছো মানে, আহ আমাৰ মানে ঘৰৰ মানুহবোৰ খেতি কৰে বাট, মই যোমতো টাইমত গৈছো গৈছো মানে সেই টাইমত মানে খেতি কৰা দেখা নাই, তথাপি মানে এনে বাহি বাহিৰা নলেজত, বাহিৰা নলেজত মই গম পাওঁ, যে খেতি ক্ষতি কৰাটো মই গম পাওঁ কেনেকে কৰে অলপ, আহ আপুনি এনে সতি, আহ।
আপোনাৰ যদি এতিয়া কোৱা হয় যে খেতি কৰিব কোৱা হয়, এতিয়া আপুনি কি খেতি কৰিব মানে কি খেতি কৰিব আপুনি বেছি ভাল পায়।
মই মানে এতিয়া চাব হা, আহ চবতকে ই বুলি ক'লে মানে মই, এ জলকীয়া খেতি সেনেকাে ধনিয়া খেতি, এইবিলাক খেতি কৰি মানে অলপ কষ্টতটো কম হয় মানে ভাবো মই, বিলাহী খেতি‌।
উম।
উম, সেইবোৰ খেতি মানে কৰিব পাৰি। মানে সেনেকা মানে ধান খেতিবোৰ যদি কৰিব যাওঁ, মানে আমাৰ দৰে মানুহৰ মানে বহুত কষ্ট হ'ব সেই‌ খেতি কৰি‌
কষ্ট হয়, কষ্ট হয়।
অ', আৰু মানে কি আপুনি কি, কি খেতি খেতি কৰা দেখা, দেখা পাইছে?
মই এনে মাকৈ, খেতি কৰা দেখা পাইছোঁ, আহ কুঁহিয়াৰ খেতি খেতি কৰা দেখা পাইছো, ধান খেতি কৰাটো স চবেই দেখা পাইছে আমাৰ। অসমত জলে থাকে, উম।
আপুনি, আপুনি যে মানে, আপুনিতো উত্তৰ পূৰ্বাঞ্চলত থাকে অসমত থাকে, ত' আপুনি নিজৰ জোগাৰ বিশষে কিমান জানে, কিমান খিনি জানে।
কিমান জানো মানে আমাৰ এইখিনি জেগা বহুত ধুনীয়া জেগা হয়, আৰু অসমতো আমাৰ
উম,
আহ, চাহ-বাগিচাৰ কাৰণে বিখ্যাত গোটেই ৱৰ্ল্ডত।
হয়।
আমাৰ এইটো জুবিন গাৰ্গ জুবিন গাৰ্গ আছে ন আমাৰ এতিয়া নাই বাৰু। তথাপি আমাৰ স সকলো মনৰ, মনৰ মাজত আছে আৰু আমাৰ পূৰ্বাঞ্চল হ প্ৰকৃতিৰ মানে কেনেকে কম আৰু প্ৰকৃতি আৱঢ়া
হয়, হয় কিন্তু সেইটো হয় মান চাৰি ফালে পাহাৰ-পৰ্বত নদী-চদীও আছে বহুত।
হয়, হয় পাহাৰে পাহাৰ বেছি, আছে ন যতে যোনফালে
আপোনাৰ মানে চাউণ্ডটো শুনা পোৱা নাই।
অ' চৰি মানে নেটৱৰ্ক ইছু আছিল।
এতিয়া কওক এতিয়া শুনা পাই আছো।
উম, পিছে আপুনি আহ অ' ভৱিষ্যতত মানে কি কৰা মানে কি কৰিব, আপুনি ভৱিষ্যতে? কিব ভাবি থাক
মানে কি ভৱিষয়তে কি কৰিম, মানে আপুনি কি মানে এইটো ক'ব বিচাৰিছে আছে মানে হয়, হয় মানে কি মোৰ হয় আপুনি, চাব কাৰণ এ হেৰি হয় যিমান আপুনি মানে আমি ডাঙৰ, হোৱা যায় তো আপুনি আমাৰ লক্ষ্যবোৰ মানে বদকি, বদলি বদলি যায়, চেঞ্জ হোৱা দেখা যায়।
হয়, হয়।
মোৰ মোৰো মানে সৰুৰ পৰাই বহুত সৰু মানে বেলেগে তাৰ পিছত যেতিয়া ম‌ই ক্লাচ ফাইভত উঠিলো, তেতিয়া অলপ বেলেগ হ'ল কিন্তু মই আজিতি নৱম আছিলো। তেতিৰ পৰা মোৰ অ' লক্ষ্যটো নিত হৈ আছে মানে। এ মোৰ এইমটো, মোৰ গ'লটো মানে এ মানে টাই হৈ আছে আৰু মানে ভাবি আছো কৰিম বুলি যাতে মই হব, আৰু সেইটো বস্তু যি ভাবি আছো ত তাৰে কাৰণে লাগি আছো এতিয়া বা হয় কিবা বা লিখা আছে ডেচ দেষ্টি নিট ত' সেইটোৱে কথা।
উম, উম ভালকে আনে।
নি
মানে মই অলপ মানে এন চি চি শিকি আছো মানে মই এ মানে ভালে খিনি আগবাঢ়িছো এতিয়া। মই ভাবো যে এ এন চি এ কৰি থাকি মই অ' আশা কৰিছো মই দেশৰ কাৰণে কিবা কৰি আগলৈ উঠি
এটা আপোনাৰ, আপোনাৰ যদি
আপোনাক যদি কোৱা হয়। আহ, এতিয়া আপুনি যদি আৰ্মি মোক মানে হয় তে আপোনাৰতো এ এই জাগাতো বেলেগ, বলেগত পৰিব ন, মানে কি আপুনি নিজৰ জাগাত হয়তো নাথাকিব পাৰে বেলেগে জেগাত যাব লগা হব পাৰে আপুনি যদি আপোনাৰ হয় আপুনি তহতে জেগা চুজ কৰিব পাৰে আপুনি কোনতো জাগা যাব বিচাৰিব?
মই কাশ্মীৰ যাব খুজিম।
হ'লে কাচিন যাব খোজোঁ, কাৰণটো।
অ', কাৰণ। কাৰণ সেইটো এখন সপোনৰ জেগা হয়, সপোন পুৰা কৰা মানে বহুত মানে কি মানে মই কেনেকে বুজাম মানে সেইটো, মানে মানে সপোনটো চাগে সেনে নাই ইমান উম' সপোনটো চাগে ইমান ধুনীয়া জেগা মানে বিচা চাৰি নাপায় মই ভাবোঁ।
হয়, হয়।
উম।
দিয়ক হ'ব দিয়ক আজিলে ৰাখিছোঁ।
অ', থেংক ইউ।
ধন্যবাদ এ হে হে।